হেল্ল মই মানে নাই আমাৰ ইয়াৰে হাজো এটা মল্লিৰ আছে হা মাধৱ মল্লিৰ তা এ আছিলো।
নহ্য় অ আপুনি এটা কি পঢ়ি আছা।
মই এয়া বি এ চিন বনাই আছো। মানে, ইমান মই সেই বি এ লামচি একজাম দিছো আৰু লগতে বি এছ কৰি আছো মই খাই লছো আৰু ক কি ৰাই আছো
একজাম কেনেকুৱা হ'ল
একজাম মানে একদম ভালে হৈছে এতিয়া ৰিজাল্ট অহা নাই ৰিজাল্ট আহিলে গম পাম।
এনে কিবা চাকৰিৰ কাৰণে এপ্লাই কৰিছানে তুমি।
চাকৰি মানে বেলেগ চাকৰি কৰা নাই। এই এইটোৱেই, এনেই সেইবিলাকে দেখিলোঁ।
ফাৰ্ষ্ট, এইটো এক্সামে ফাৰ্ষ্ট তোমাৰ কাৰণে?
হা।
এনে কিবা পাৰ্ট টাইম জব কিবা আছে নেকি?
নাই। মানে ঘৰত কাৰোৱেই নাই। মানে আমাৰ ঘৰত কোনো চাকৰিয়াল নাই।
হয়।
এতিয়া মানে, মোৰ সেই ঘৰত বাইলেও আছে। বাইলেও সি এইবাৰ জবৰ কাৰণে অনলাইন কৰি আছে, এনে মইও কৰি আছোঁ। মানে মই কৰা নাই, কৰিম আৰু মানে ইমান পৰীক্ষা দিছো আৰু। অ ঘৰলে আৰু কিবা এটা ভাল-ভালকে, মানে চাকৰি এটা লবৰ কাৰণে পৰীক্ষা দিব লাগিব।
হয়।
এনে
হেল্ল'?
হেল্ল'?
হয়। হয় শুনি আছোঁ কওক।
অ, আপোনাৰ-আপোনাৰ এনে কিবা চাকৰি-বাকৰি আছে নেকি?
চাকৰি, তেনেকুৱা চাকৰি নাই। মই মানে এনেই দোকান এখনত আছোঁ। ঘৰত চিলাই মেচিন আছে, তাকে কেতিয়াবা ঘৰত চিলাইৰ কাম কৰোঁ। সেইবোৰ কৰোঁ আৰু দোকানতো যাওঁ, তেনেকুৱা।
অ। তেনে আপুনি এৰা চিলাই, আহ আ কৰি আছে নে?
কি কৈছে?
পঢ়ি, পঢ়ি আছে নে আপুনি? উম্।
হেল্ল'?
হেল্লো'!
হেল্ল'? হয় শুনি আছো।
উহুম।
এনে আপোনালোকৰ ঘৰ ক'ত?
হল মানে, এ এ সাজু হাজৰিকা। আপুনি হাজো ৰামদেৱ আহিছেনে? হাজো ৰামদেৱ আহিছো
এই মাধৱ মন্দিৰ যে আছে। হয় এই মাধৱ মন্দিৰ যি আছে মই তাতে মানে যায়ে থাকো। উম ভাল লাগে পৰিৱেশটো।
অ পৰিবেশ টো ভাল লাগে আৰু ইয়াতে মানৱ মন্দিৰ আছে। কলাৰ মন্দিৰ আছে। ধুনীয়া পৰিৱেশ। তাতে যাই কিনে ভাল লাগে আৰু।
আমিও গৈছিলোঁ সেইফালে মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ আৰু কমলেশ্বৰ মন্দিৰ গণেশ মন্দিৰো আছে সেইফালে, ভাল লাগে যায়ফালে। পৰিৱেশটো ভাল তাৰে থাকিও ভাল থাকিও ভাল লখা পৰিৱেশটোতো বহুতেই ভাল থাকে। কিয় ভাল লাগে তাতে। আৰু যি থাৰেশ্বৰী মন্দিৰ আছে তাতেও মানে যাই ভাল লাগে।
হয় আপুনি মানে এ আহিছে।
হয় এইফালে যায়ে থাকো আমি।
এনে আপোনাৰ ঘৰটো কত।
আমাৰ ঘৰতো এইফালে মানে সাজোতে হয় কিন্তু অলপমান। ভিতৰৰ ফালে আহিব লাগে। মাধৱ মন্দিৰ যি আছে তাতে হয় হাজোৰে মোৰো। আপোনাৰ হাজো ৰাম দিয়াত
অ
হয়, এই মই মানে হোৱাটছপত তাতে পাইছিলো না সেইকাৰণে সুধিলো। শ
হয় হয়। এনেপুনি এতিয়া কি কৰি আছে ।
এতিয়া মই আমাৰ এই ইয়াতে দলং আছে, তাতে এনেই ফুৰিব আহিছিলো, ফুৰিব আহি ইয়াত মানে দলংৰ ইয়াত। বহি ভাল লাগে সেই কাৰণে অলপমান ইয়াতে দলঙৰ বতাহ খাই আছো।
অঁ। আমাৰ ইয়াত আকৌ পানী হৈছে বানপানী হৈছে অলপ অলপ স মানে বেছি হোৱা নাই আৰু অলপ অলপ হৈছে সেইকাৰণে মানে কথা অ অলপ অলপ হৈছে আৰু ইফালে সিফালে যাব নোৱাৰি।
পথখৰৰ ফালে হৈছে নে নদীত হৈছে।
কি কৈছিলে
পথাৰত হৈছে নে নদীত হৈছে। উম।
মানে নদীৰ পৰা পানীটো নামিছে এইফালে পথাৰ মানেে জান আছে এই জানত মাৰিছে
হয়। হয় হেল্ল'। হয় সেয়া মাজে মাজে মানে নেটক। নেটৱৰ্কটো শ্ল' হৈ যায়, সেইকাৰণে ভাল কৰি বুজি নাপায়, মাতটো ফাঁচি ফাচি আহি আছে মাজে মাজে
আমাৰ নেট নেটৱৰ্কাৰ প্ৰব্লেম আছে। মানে ই জিঅ' চিমত
জিঅ' চিমৰ নেটৱৰ্ক, হয়। আপুনি ইয়াতে হেৰি কি পঢ়ি আছে?
মই এয়া মানে বি এছ চি কৰি আছোঁ।
বেছ বি এছ চি, পঢ়ি আছে?
অ' বি এছ চি ফাৰ্ষ্ট চেম। আপুনি পঢ়ি আছে নে? পঢ়া
নাই এইবাৰ মোৰ বি এ কম্প্লিট হ'ল। কম্প্লিট হৈ এতিয়া মই ঘৰতে আছোঁ। আৰু বেলেগ এনে জব চব বিচাৰি আছোঁ। এনেই ঘৰত পাৰ্ট টাইম জব কৰোঁ। বেলেগ তেনেকুৱা ভাল জব নাই কাৰণে ঘৰতে এইবিলাক চিলাই পিলাই এনেকুৱা কিবা কাটি কৰোঁ। বেলেগ জ'বো আছে। কিন্তু চাকৰি এটা লাগে দেচোন, সেই সেই কাৰণে চাকৰি বিচাৰি আছোঁ। পোৱা নাই বৰ্তমান। ভাল চাকৰি পালে যাম।
অ' আজিকালি চাকৰি মানে, গভৰ্ণমেন্টৰ চাকৰি পাব কাৰণে
নাই আজিকালি মামাই দেখোন থ্ৰি গ্ৰেড ফৰ গ্ৰেড সেইবিলাক দিছে, তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰে দেখোন। এপ্লাই কৰিব
এপ্লাই এপ্লাই কৰিব কাৰণেও এতিয়া মানে মোৰ সিমান মন হোৱা নাই, নাই মই মানে, পঢ়ি আছোঁ চাবলৈ হে এইবিলাক কেনেকে কি
এনেই কিমান বয়স হৈছে, আপোনাৰ?
মোৰ এইাবাৰ ঊনৈছ বছৰ।
ঊনৈছ বছৰ। মোৰ এবাৰ একৈছ বছৰ হ'ল। এনে এপ্লাই কৰিছে, নে নাই আপুনি অনলাইনত থ্ৰি গেড ফৰ গেড বা পুলিচ।
মই আসাম পুলিচ অনলাইন কৰিছোঁ আৰু ফৰেষ্টত কৰিছোঁ।
ফৰেষ্টত এগজাম আ আসাম পুলিচৰ একজাম আহিব হৈছেচোন আপুনি প্ৰেক্টিচ কৰি আছে দৌৰা?
হয় প্ৰেক্টিচ কৰি আছো ৱাক ৱ ৰনিং কৰো, গধূলি হলে গধূলি মানে সেনেকে ৰানিং নকৰো অলপ ব্যয়াম কৰো, এক্সাৰচাইজ কৰো সেনেকে।
এনে আপোনালোকৰ ঘৰত কোন কোন আছে? মই তেনেকুৱা মানে মোৰ অনলাইন টো এনে কৰি থৈছোঁ, মাজতে এটা এক এক্সাম আহিল সেই সেদিনাখনে সেইদিনা এক্সামটো দি দিলোঁ পুলিচৰে হয় কিন্তু এতিয়া আৰু এটা আহিব হৈছে কি বা হয় পঢ়ি আছ ছো? বাকি তেনে পা এক্সাৰচাইজ একো কৰা হোৱা নাই ভালকৈ, এনেই পুৱা কেতিয়াবা যাওঁ কেতিয়াবা নাযাওঁ।
এনে আপুনি আপোনৰ ঘৰত কোনোবা চাকৰীয়াল
আমাৰ ঘৰত তেনেকুৱাটো চাকৰিয়াল একো নাই কিন্তু খুৰা এজন আছে, জি এম চিত কাম কৰে।
অ অহু, অ। উহ। আপোনালোকৰ এনে এ এইবিলাকৰো হেল্ল'।
অ হয় হয়। শুনি আছোঁ।
অ আপোনাৰ মানে, অলপ প্ৰব্লেম হৈ আছে, সেইকাৰনে ভালকে বুজি পোৱা নাই।
হয় মোৰো প্ৰথমতে নেটকৰ প্ৰব্লেম হৈ আছ কিন্তু এতিয়া বুজি পাইছোতো।
অ।
আপোনালোকৰ ঘৰত তেনে কোন কোনে আছে?
মোৰ ঘৰত, মোৰ এজনী মা আছে, এজনী ভন্তী আছে আৰু মা দেউতা। অ আমি পাচ জন সদস্য মোৰ দেউতাই সেই কৰে সেই শালত পহে, মাৰ শালত পহে শিপিনী। তেনেকে চলি আছো।
এনেই তোমাৰ কিবা হেৰি বেলেগ আৰু কিবা কৰি আছনে যেনে হাই ছেকেণ্ডৰীৰ তোমাৰ একজামৰ পিছত যি কম্পিউটাৰ, তেনেকুৱা কিবা শিকিছিলা নেকি?
তেনেকে মানে হিকিছিলো তাৰ পিছত মাজতে ৰখিয়া গল এইবাৰ আকৌ নতুনকে কম্পিউটাৰত এপ্লাই কৰিম মানে কম্পিউটাৰ লম।
কম্পিউটাৰ
আজি কালি মানে চব বস্তুতে মানে সকলো মানে যিয়ে ন সে সেইকাৰণে ক কম্পিটাৰ শিকি থৈ দিম
হয় কম্পিউটাৰতটো আজিকালি চবকে লাগে কম্পিউটাৰটো
হয়
মইো মন কৰি শিকিম বুলিহে ভাবছোঁ মানে যি কোনো চাকৰি কাম অফিচত কম্পিউটাৰটো লাগে যে, সেইকাৰণে মানে কম্পিউটাৰটো শিকাৰ কথা মই ভাবিছোঁ আগতে মানে শিকা নহ'ল না।
হয় মতে চুটিছিলো মান মানে আমাৰ ইয়াতে হয় মানে ইপানো নাহে, ইপলামান অহাৰ কাৰে মাজতে এৰা হ'ল এতিয়া ভালকে হাজোত মানে আমাৰ ইয়াতে হাজোতে ভাল কম্পিউটাৰৰ মানে সেই আছে তাতে শিকিম বুলি ভাবিছোহ
তাতে অ মই ভাবিছো মানে প্ৰথমতে ময়ো কিবা মেকআপৰ সেৱা শিকাই শিকিব গৈ পেলাই কিবা আধাতে বাদ দিলোঁ, সেইকাৰণে নতুন কৰি এবাৰ আৰু কম্পিউটাৰটো ভাল কৰি শিকি পেলাই তাতে ভাল কাম কিবা পাওঁ নে তাতে চাব লাগিব কম্পিউটাৰটো হ'লে বেংকত বোলে সহজে কাম পায় সেইকাৰণে। কম্পিউটাৰটো এতিয়া মানে লাগেই আজিকালি চবক।
উম তেওঁত পাই এ মেনেজাৰ হওক বা কিবা হওঁক বা আজি খালি কোম্পানী বিলাক কম্পিউটাৰ বিচাৰে
হয় নাই কোম্পানীত আজিকালি কাম নলয়তো কম্পিউটাৰে লাগে বেছিভাগ আৰু ছোৱা মানুহটো সিমান নলয় কাম বেছিভাক লৰাইে
হয় আজিকালি কিবা এটা ভাল কাম ভাল কাম ক কাৰণে কম্পিউটাৰ হওক কিবা হওক মানে যিকোনো ডিপ্লমা অকন লাগে আৰু।
এনেই এতিয়া আপুনি কি কৰি আছে?
মই মানে ইয়া আমাৰ ইয়াৰে ওচ অ সেই আছে মানে গোসাঁই ঘৰ আছে। গোসাঁই ঘৰৰ ফালে আহিছিলো, মানে আমাৰ গোসাঁই ঘৰৰ ফালে পভাল লাগে গধূলি হ'লে পৰিবেশটো ধুনীয়া গছ গছনি বতাহ চতা ধুনীয়াকে আহি থাকে চাইও ভাল লাগে মনটো
গোঁসাঁই ঘৰটোৰ নাম কি আছিল আপোনালোকৰ নিজ
বিষ্ণু পুৰ সত্ৰ, বিষ্ণুপুৰ সত্ৰ আমাৰ ইয়াতে বহুত বহুত আছে গোসাই ঘৰত আমাৰ ইয়াতে আমাৰ গাওখনত এটা আছে দুটা আছে আম আৰু মানে গোসাঁই ঘৰ বহুত আছে। মানে স সকলোৰে গোসাঁই ঘৰ আছৈ নাম গধূল কি নাম নাম কৃতন কৰে। মানে প্ৰতেক বৃহস্পতিবাৰে এনেকে নাম কৰে ভকত সকলে আই সকলে পুৱা কৰে সেনেকে মানে
হয় আমাৰ ইফালেও কৰে কিন্তু সেনেকুৱা আছে মন্দিৰ আছে।
আমাৰ ঘৰত মানে আজি পুঠি পঢ়াব পুঠি পঢ়ালে কাই অলপমান চফা চিকুণ কৰিব কালৈ দোকানত ভাল ব আহিছিলো মানে কিবা কিবি নিব দিছে মায়ে
হয় হয় অ আমাৰ এইফালেও তেনেকুৱা মন্দিৰ আছে নাম আৰু আছে কাষত তে মন্দিৰ আগত মন্দিৰ ভাল আহি থাক কাদাল মৰ ফালে
অ খেলা মূন্দিৰৰ গল খেলো পৰিৱেশটো ভাল লাগে ধুনীয়া শান্ত পৰিৱেশ
হয় নাই আজিকালি আৰু ভাল কৰিছ ত আৰু ল নতুন নতুন কিবা কানি কৰিছে
অ এই কামেশ্বৰ মন্দিৰো আছে ন কামেশ্বৰ মন্দিৰত নতন কাম কৰি আছে
হয়
আজি কালি কামেশ্বৰ মন্দিৰৰ মানে পৰিৱেশ খুবেই ভাল লগা হৈছে
হয় ময়ো বৰ্তমান মানে যোৱা নাই ওচৰতে থাকি কিন্তু যাব লাগিব টাইমে পোৱা নাই পোৱানাই যাবলৈ কাম থকা না এ তাৰ কাৰণে ম
মই যোৱা নাই এ ই এই ইতে মানে মোবাইলত এ ইণ্টাৰনেট দেখিছিলো মানে ধুনীয়া কৰি যখিনি ভাল লাগি যাব মন যায় কিন্তু যাব গল নাই
ময়ো যাব পৰা নাই আমাৰ আহিব আমি একেলগেই যাম
হ'ব বাৰু হ'ব বাৰু চাওঁ সময় মানে সময় মিলক সময় সুবিধা মিলিলে যাম হেল্ল' নছে